অ হা
আছো দিয়া ভালে তুমি কি কৰি আছা?
মই আছো আৰু এ এনেই অলপ আজি কি খবৰ পিছে তোমালোকৰ?
মোৰ ভালেই দিয়া, তোমাৰ কি খবৰ?
ভাল ভাল বাকী ঘৰত ভালে আছে?
অ আছে দিয়া তোমাৰ ভালে আছে নে নাই
আছে আছে আছে আছে এতিয়া সুকলমে আছে আৰু
অ
পিছে আজি ত ৰবিবাৰে হ'ল কি কৰিলা আজি দিনটো
আজিৰ দিনটো ক'ব গ'লে মই খেলিব গৈছিলো যিহেতু আজি বন্ধ আহিছিল। খেলি আহিলো ক্ৰিকেট খেলিব গৈছিলো অ
এই তুমি বে বেটছমেন নে বলিঙ?
মই বলিং কৰো ৰ'বা
অ অ ভাল দে ভাল ভাল বলকটাই ভাল বাৰু
অ তুমি কি কৰিলা দিনটোত?
মই কি কৰিলো মানে মই বজাৰ কৰিলোঁ অলপ তাৰপিছত অলপ টিভি চালো
আ
এনেকে কটালো আৰু দিনটো আৰু দিনটোতো গ'লেই এতিয়া ৰাতিটো যাব আছে অকল
উম গলে দিনটো
পিছে ব্যস্ত আছা নেকি?
অ ব্যস্ত নাই দিয়া কোৱা
অ ব্যস্ত নাই যদি আমি এটা বিষয়ে কথা পাতো আহা অলপ নেকি?
কোৱা কি বিষয়ত কথা পাতিবা?
আমি এই ইণ্টাৰনেটৰ ওপৰত অলপ কথা পাতো আহা
অ সেইটো এটা ভাল বিষয় যিহেতু ইণ্টাৰনেট বৰ্তমান যুগত বহুত দৰকাৰ আমাৰ বাবে কোৱা
আহ দেচোন কোৱা ইণ্টাৰনেট বুলিলে কি বুজা তুমি?
আহ মোৰ হিচাপত ইণ্টাৰনেট হৈছে পৃথিৱীৰ বিভিন্ন ঠাইৰ মানুহ আৰু তথ্যৰ সংযোগ কৰা এটা মাধ্যম
হয়
অ ইয়াৰ জৰিয়তে আমি মুহুৰ্ততে বহুত তথ্য জানিব পাৰো আৰু পঢ়া শুনা সংযোগ বেংকিং আদি এতিয়া এইবোৰ কাম আমি ইণ্টাৰনেটৰ সহায়ত সহজতে আমি কৰিব পাৰো।
উম উম হয়
মই এহ ভাবো ইণ্টাৰনেট বুলিলে পিছে তুমি কোৱাচোন ইণ্টাৰনেটৰ কি কি সুবিধা আছে বুলি ভাবা তুমি?
উম মোৰ মতে ইণ্টাৰনেটৰ জৰিয়তে নতুন নতুন তথ্য সহজে পাব পাৰি
অ
আৰু অনলাইন ক্লাছ কৰিব পাৰি আৰু ধৰা মানুহৰ লগত যোগাযোগ কৰিব পাৰি আৰু বহুত দৰকাৰী কাম ঘৰত বহিয়ে সম্পূৰ্ণ কৰিব পাৰি আৰু
নিশ্চয় থিক কথা কৈছা তুমি ইণ্টাৰনেটৰ সহায়ত বহুতো কাম আমি সহজতে কৰিব পাৰো।
উম
পিছে তুমি কোৱাচোন ছাত্ৰ ছাত্ৰী সকলৰ বাবে ইণ্টাৰনেট কেনেকৈ উপকাৰী বুলি ভাবা
মোৰ হিচাপত ইন্টাৰনেটৰ সহায়ত ছাত্ৰ ছাত্ৰীসকলে অনলাইন পঢ়া শুনা কৰিব পাৰে বা অনলাইন ভিডিঅ' বা বিভিন্ন বিষয়ৰ ভিডিঅ' বা ক্লাছ বোলে অনলাইন ক্লাছ বুলিও কোৱা হয় সেইবিলাক কৰিব পাৰে এইবিলাক কৰি তেওঁলোকে নিজে নোটছ বা কিবা বস্তু জনা নাই, ডাউত বিলাক যেনেকুৱা কিবা বস্তু পাৰা নাই এইবিলাক বস্তু সহজে শিকিব পাৰে আজিকালি ইণ্টাৰনেটৰ দ্বাৰা, ইণ্টাৰনেটত চব পোৱাই যায় যিহেতু কিতাপ নাচালেও বহু বি হৈ যায়, ইণ্টাৰনেটত চব পাবই পাৰি, আচলতে তেওঁলোকে আহিলেও পাৰে আৰু চব ছাত্ৰ ছাত্ৰীসকলে ইন্টাৰনেটটো ব্যৱহাৰ কৰি, কিন্তু ইয়াৰ সঠিক ব্যৱহাৰ কৰাতো বহুত গুৰুত্বপূৰ্ণ তেওঁলোকে সঠিক ব্যৱহাৰ কৰিলে এইটো বহুত উপকাৰী আৰু ইণ্টাৰনেটটো।
নিশ্চয়-নিশ্চয়, ঠিক কথা কৈছা তুমি সেইটো।
এ দিয়াচোন আৰু কোৱা তুমি ইন্টাৰনেট ব্যৱহাৰ কৰোতে কি- কি সাৱধানতা লোৱা উচিত।
মই ক'ব গ'লে মোৰ মতে অচিনাকি লিংকত ক্লিক কৰাটো উচিত নহয় বুলি মই ভাৱোঁ। আৰু বিগত তথ্য যিকোনো ঠাইত দিব নালাগে। আৰু লগতে ভুৱা খবৰ বিশ্বাস কৰাৰ আগতে ভালদৰে চাই কেনে-চাই কেনে লোৱা উচিত বুলি মই ভাবোঁ।
হয়-হয়।
অ', সেইবোৰ যাতে চাই কেনে মানুহে সঠিকভাৱে বস্তুটোক বিশ্বাস কৰে।
উম।
সেয়ে আৰু।
ঠিকে কৈছা সঁচাকে ঠিকে সঠিকভাৱে চাই ল'ব লাগিব, কিবা এটা যিকোনো লিংকত ক্লিক কৰিলে বহুত প্ৰব্লেম হব পাৰে ঘৰত বহুত হৈ থাকে ন? সেইকাৰণে।
অ', পিছে তুমি কোৱাচোন ইণ্টাৰনেট ব্যৱহাৰ কৰাতে কি-কি সাৱধানতা লোৱা উচিত বুলি ভাবা তুমি?
অ মই এইটোৱে সাৱধানতা ল'ম যিকোনো অচিনাকি কিংত ক্লিক কৰাটো উচিত নহয়। আপুনি কোৱা ‌নিচিনাই আৰু
অ', আৰু কোৱাচোন আৰু এটা কোৱেচন আছে যে ইণ্টাৰনেটৰ অপব্যৱহাৰ হ'ব পাৰে নে নাই কোৱাচোন তুমি?
অ', নিশ্চয় হ'ব পাৰে দিয়ক অপব্যৱহাৰ হ'ব পাৰে। অ, মোৰ হিচাপত বেছি সময় ইণ্টাৰনেট ব্যৱহাৰ কৰিলে সময় নষ্ট হ'ব পাৰে, আৰু লগতে ভুল তথ্য‌ বা অনলাইন ঠগ বাজিৰ সন্মুখীন হ'ব পাৰে। অনলাইন থকবাজি টো এতিয়া জেগাই জেগা হৈছে তহ অলপমান নিজকে সজাগ গৈ অব চলাব লাগিব ইণ্টাৰনেট। তহ সেইবাবে সচেতন আৰু সচেতন ভাবে ব্যৱহাৰ কৰাটো উচিত আৰু ইন্টাৰনেট।
উম। নিশ্চয়-নিশ্চয় ঠিক কথা কৈছা তুমি। আমি-আমি ইণ্টাৰনেতটো সদায় সঁচাকৈয়ে ব্যৱহাৰ কৰিব লাগে বুলি ময়ো ভাবোঁ।
হয়-হয়-হয়।
অ', আৰু তুমি এটা কুৱেচন আছিল যে তোমাৰ মতে ইণ্টাৰনেটৰ আটাইতকৈ ডাঙৰ সুবিধাটো কি বুলি ভাবা
হা মোৰ হিচাপত ইণ্টাৰনেটৰ আটাইতকৈ ডাঙৰ সুবিধাটো হৈছে মুহূৰ্ততে যি কোনো তথ্য লাভ কৰিব পাৰা।
অ'
আৰু ইয়াৰ জৰিয়তে পঢ়া বা যোগাযোগ আৰু বহু দৰকাৰী কাম সহজে কৰিব পাৰি।
অ'-অ'
আৰু সময় আৰু পৰিশ্ৰম দুয়োটাই ৰাহি হয় এইবিলাকে দ্বাৰাই আমি ইন্টাৰনেটৰ দ্বাৰাই সেইবোৰে আজি আজিকালি ইণ্টাৰনেটৰ গুৰুত্বটো বহুত বেছি হৈ গৈছে আৰু আজিকালি
নিশ্চয়-নিশ্চয়-নিশ্চয় বেছি হৈছে ‌ইণ্টাৰনেটৰ গুৰুত্বটো বৰ্তমান সময়ত
হয়।
মই ভাবোঁ এনেকুৱাই
হয় ঠিকে আছে। পিছে কোৱাচোন আৰু
অ' পিছে আৰু এটা প্ৰশ্ন আছিল যে তোমালৈ পঢ়া শুনাত ইণ্টাৰনেটে আমাক কেনেকুৱা সহায় কৰে বাৰু
উম মোৰ মতে ইণ্টাৰনেটৰ জৰিয়তে অনলাইন ক্লাছ ধৰা অনলাইন ক্লাছ ভিডিঅ', নোট আৰু বিভিন্ন শিক্ষামূলক তথ্য সহজে পোৱা যায়।
অ'
আৰু কোনো এটা বিষয় বুজিবলৈ অসুবিধা হ'লে সোনকালে তথ্য বিচাৰি উলিয়াব পাৰি।
হয়-হয়।
আৰু সঠিকভাৱে ব্যৱহাৰ কৰিলে ইয়াৰ পৰা বহুতো লাভ হয়। এয়ে ভাবোঁ আৰু মই।
অ' ঠিকে কৈছা তুমি ময়ো তোমাৰ কথাবোৰতে মতামত ৰাখোঁ।
হয়। পিছে তুমি কোৱাচোন ইণ্টাৰনেট ব্যৱহাৰ কৰোঁতে কি সাৱধানতা ল'ব লাগে
অ' মোৰ হিচাপত ইন্টাৰনেট আমি ব্যৱহাৰ কৰাত বহুতো সাৱধানতা লোৱা উচিত।
আমি নিজৰ ব্যক্তিত্ব তথ্য যিকোনো ৱেবচাইটত দিব নালাগে আৰু অচিনাকি লিংক বা সন্দেহজনক মেছেজত ক্লিক কৰা কৰিব নালাগে আমি।
হয়-হয়।
আৰু ক'ব গ'লে লগতে শক্তিশালী পাছপোৰ্ট ব্যৱহাৰ কৰাটো অতি দৰকাৰ।
উম
উম মই সেইটোৱেই ভাবোঁ। পিছে তুমি কোৱাচোন ইণ্টাৰনেটৰ অপব্যৱহাৰৰ ফলত কি-কি সমস্যা হ'ব পাৰে বুলি ভাবা?
মোৰ মতে বেছি সময় ইন্টাৰনেট ব্যৱহাৰ কৰিলে সময় নষ্ট হ'ব পাৰে আৰু পঢ়া-শুনাতো বেয়া প্ৰভাৱ পৰিব পাৰে।
অ'
আৰু ভুৱা খবৰ বা অনলাইনত ঠক বাজি সমস্যাও হ'ব পাৰে।
অ
সেইবাবে সচেতন হয় ব্যৱহাৰ কৰাটো উচিত আৰু।
নিশ্চয়-নিশ্চয় ঠিক কৈছা তুমি এইটো আমি সচেতন হৈয়ে ব্যৱহাৰ কৰিব লাগে ইণ্টাৰনেট। আৰু ভুৱা খবৰবোৰ আমি কেতিয়াও ভুৱা খবৰত বিশ্বাস কৰিব নালাগে।
হয় হয় হয়
অ পিছে তুমি কোৱাচোন আ ইণ্টাৰনেটে ভৱিষ্যতে আৰু অধিক গুৰুত্বপূৰ্ণ হ'বনে নাই?
অ হ'ব নিশ্চয় হ'ব মোৰ চব আগলৈ শিক্ষা, চিকিৎসা বা ব্যৱসায় আৰু বহু কামত ইন্টাৰনেটৰ ব্যৱহাৰ আৰু বাঢ়িব।
অ
সেই ইয়াক সঠিকভাৱে ব্যৱহাৰ কৰিবলৈ শিকাতো বহুত দৰকাৰ। যিহেতু আৰু হ'ব ইয়াৰ গুৰুত্বতা বহুত অধিক আছে অধিকভাৱে ব্যৱহাৰ কৰিব লাগে
নিশ্চয়-নিশ্চয় ঠিকে কৈছা তুমি এইটো।
ঠিকে আছে বাৰু পিছে এই হেৰি তোমাৰ মতে ইণ্টাৰনেটৰ আমাৰ জীৱনত কেনেকৈ সলনি কৰিছে বুলি ভাবা?
আহ মোৰ হিচাপত ইণ্টাৰনেটে আমাৰ জীৱনত বহুত সহজ কৰি তুলিছে।
অ
এতিয়া ঘৰত বহিয়ে পঢ়া শুনা বেংকিং বজাৰ কৰা আৰু বহু কাম আমি ঘৰত বহিয়ে কৰিব পাৰো। আৰু লগতে মূহুৰ্ততে পৃথিৱীৰ যিকোনো ঠাইৰ তথ্য আমি জানিব পাৰো
উম হুম
সেইবাবে ইয়াৰ গুৰুত্ব দিনক দিনে বাঢ়ি গৈছে বুলি মই ভাবো আৰু
হয় হয় হয় পাহৰি গৈছো সঁচাকে
অ পিছে তুমি কোৱাচোন ইণ্টাৰনেট ব্যৱহাৰ কৰোতে সময়ৰ ওপৰত নিয়ন্ত্ৰণ কিমান দৰকাৰ
অহ আপুনি চাব ইণ্টাৰনেট ব্যৱহাৰ কৰোতে মোৰ বেছি সময় ইণ্টাৰনেটত থাকিলে পঢ়া-শুনা বা আন কামত ব্যৱহাৰ বাধা আহিব পাৰে।
অ
আপুনি সেইবাবে দৰকাৰ অনুসৰি ব্যৱহাৰ কৰি সময়ৰ ওপৰত নিয়ন্ত্ৰণ ৰখাটো একেবাৰে উচিত যদি তোমাৰ দৰকাৰ আছে তেতিয়াহে তুমি ব্যৱহাৰ কৰা ইণ্টাৰনেট। ত অযথা তুমি ইটাৰনেটত থাকিলে তুমি বহুত সময় এনে অ পচয় হৈ যাব ন সেইকাৰণে অন্তত অপ সময় বিলাক অপচয় কৰিব নালাগে তেতিয়াহে ইয়াৰ সঠিক লাভ পাব পাৰি আৰু
অ হয় হয় ঠিকে কৈছে আপুনি এইটো কথা
হয় হয়
অ
যে পিছে এই বিষয়টোৰ শেষত আৰু তুমি কি ক'বা?
মই শেষত এইটোৱে ক'ম যে মোৰ মতে ইণ্টাৰনেট আধুনিক জীৱনৰ এটা গুৰু ত্বপূৰ্ণ অংশ হয়
উম
আমি যদি ইয়াক সীমিত আৰু দায়িত্বশীলভাৱে ব্যৱহাৰ কৰো
হয়
তেন্তে ই আমাৰ জীৱনত বহুত উপকাৰ কৰিব বুলি মই ভাবো
এয়ে কৈছাত ইয়াতে ভাল লাগিল কথা পাতি তোমাৰ লগত আজি।
অ মোৰো ভাল লাগিল দিয়া তোমাৰ লগত ইণ্টাৰনেটৰ বিষয়ে কথা পাতি।
অ, মোৰো ভাল লাগে মইও কথাই পাতা নাছিলো বহু দিন এইটো ইটাৰনেটৰ বিষয়ে ভাল -ভাল কথা।
আহ, মোৰো ভাল লাগিল দিয়া তে
দিয়া ঠিক আছে দিয়া কথা পাতিম আকৌ।
অহ, দিয়া ধন্যবাদ।
ধন্যবাদ।
উম,